ত- হেল্ল', কি খবৰ? নমস্কাৰ, নমস্কাৰ, কি খবৰ?
এ মোৰ বঢ়িয়া। আপোনাৰ?
এ ভালেই আছো দিয়ক আৰু। খেতি বাতি কৰি আছো হে এতিয়া? এই নাই এতিয়া অলপমান পথাৰলৈ আহিছিলোঁ। অঁ খোৱা-বোৱা কৰিলো, খোৱা-বোৱা কৰিলোঁ।
অ খোৱা বোৱা কৰিলে ন এ মইয়ো এই ভাতকেইটা খাই পেলাই এয়া আৰু মাটিত এতিয়া শুই আছো আৰু। কি কব, আমাৰ খেৰৰ ঘৰ এই গৰমত। দিম, উপায় নাই আৰু।
হয় হয় হয়। এই মই এই পথাৰতে খালো পঁইতা ভাত। খেতি মইয়ো পথাৰতে খালো বোলো পঁইতা ভাত খেতি কৰি আছো যে
অ হয়।
এই তাতে খালো পইটা ভাত।
অ তাকে পইতা ভাত খালে ন। হয়, হয়, পঁইতা ভাতৰ লগত, কি-কি খালে?
পইটা ভাতৰ লগত পিঁয়াজ এফাল কাটি লৈছোঁ আৰু। তাৰপিছত আলু পিটিকা তাৰপিছত কঠাল গুটি সনা।
হয়, হয়, হয়। অ', কঠাল গুটি শুনাত টো খাই বহুত ভাল লাগে দেই তাত আপুনি অকন নেমু চেপি দিবচোন।
হয়, হয়। তাৰপিছত গৰৈ মাছৰ অকমান
গৰৈ মাছৰ পিটিকা ন অঁ এনেকে খাই বাৰু বহুতেই জুতি লাগে বাৰু। এনেও পঁইতা ভাতৰ লগত গৰৈ মাছৰ পোৰা খাই বহুত ভাল লাগে।
হয়, হয়, হয়।
হয় হয়। বাকী মই বোলো কি খালো জানে, মই মানে আপোনাৰ নিশনি ভাত যে চিনি পায়।
হয় হয়, বহুত ভাল লাগেখাই হয়।
অ হয় এই নিশনি ভাতে, আলু ভাজিয়ে তাৰ পিছত মাছ এনেকে পাতত দিয়া মাছৰ পিটিকা যে।
হয়, হয়।
মাছটো যে পাতত দি পেলাই জলকীয়া পিয়াজ দি পেলাই যে এনেকে আপোনাৰ ভাপত দিয়ে যে,
হয়।
বুজিছে ভাপত দি পেলাই সেইখিনি মানে পিটিকা কৰি লয়।
অ বহুত ভাল লাগে খাই পেলাই ন।
হয় মই সেয়াকে খালো, বহুত ভাল লাগে আপুনি ট্ৰাই কৰি চাবচোন এদিন খাই।
হয়, চাব লাগিব, চাব লাগিব।
হয়, মই এতিয়া বোলো এয়া আমাৰ গৰু কেইজনী মই মানে পথাৰত দি থৈ আহিছো। বুইছে। ৰ'দ বোলো তেনেক কে মানে, মোৰ মানে, বিশজনী গৰু আছে। বুইছে।
হয়, হয়, হয়।
মোৰ বিশ জনী গৰু আছে। পাঁচজনী আপোনাৰ আধিক দিলো। থাকিলে আপোনাৰ পোন্ধৰজনী। তাৰে দুজনী মানে, আপোনাৰ মানে আকৌ পোৱালি হ'ব। বাকী কেইজনী আৰু। এয়া মানে আৰু গাখীৰ বেছি বেছি চলি আছোঁ আৰু। দৈও কৰোঁ। দৈও বেচোঁ। আপোনাৰ এজনী এজনীৰ পৰা পাঁচ লিটাৰ কে দিয়ে।
এজনীৰপা পাঁচ লিটাৰ!
হয়, হয়। তাতো আপোনাৰ পনীৰো বনাওঁ। ঘৰতে। সেয়াও বেছো
হয়। জাৰ্চি গৰু নেকি আকৌ!
আপোনাৰ দুজনী জাৰ্চি হয়। বাকী কেইজনী আমাৰ এই লোকেলেই আৰু।
হয়, হয়।
হয়। আৰু ভাবিছো আৰু অ' হয়, হয়। লোকেলটো বেছি পুষ্টিকৰ। জাৰ্চী গৰু যোগি জনীয়েটো আপোনাৰ সাত লিটাৰকে দিয়ে।
অ', হয় নেকি! সাত লিটাৰ।
হয়, হয়।
বা! দিয়ে, দিয়ে যাৰ্চ।
হয় হয়। জাৰ্চি গৰু মানে আপোনাৰ লাভৱান বহুত।
আপোনালোকৰ ফালে বানপানী আহিছে নেকি আকৌ?
সেয়া। আমাৰ মাথা এতিয়া নাহে বুইছা। আমাৰ মানে মাথাউৰিতটো বান্ধি দিলে নহয়।
হয় হয়। আজি আকৌ পানী বাঢ়িছে।
হয় হয়। আপোনালোকৰ পিনে পানী আহে নেকি?
আমাৰ এইফালে নাহিব। চাগে। এতিয়া ক'ব নোৱাৰি দিয়কচোন। প্ৰাকৃতিক বস্তু এতিয়া কেনেকৈ এতিয়া আগমন ঘটি যায়। কোনেনো ক'ব পাৰে।
অ', সেইটো হয় বাৰু এতিয়া ধৰিব নোৱাৰি ন! কোন সময়ত কি আহি যায়। কোনোতো ধৰিব নোৱাৰে। আপুনি এতিয়া চাৰি নম্বৰ যে, চত খন ঢালি আছিলে ঢালা হ'লনে?
চাৰি নম্বৰ চতখন?
হয়।
হয় নাই ধলা, এবাৰ নাই ধলা এবাৰ মানে ৰখাই থৈছো।
ৰখাই থৈছে ন! অলপ চাগে প্ৰব্লেম চাগে ন?
হয়, হয়, এইবাৰ খেতি বাতি অলপমান বেছি কৰিছোঁ যে
হয়, হয়। আপোনালোকৰতো মাটি বহুততো, দুশ বিঘা মান মাটি নহয় জানো?
নহয়, নহয় দুশ বিঘা নহয়
কিমান হয়?
এশ আচী বিঘামান হ'ব।
অ' এশ আশী বিঘা ন!
হয়, আছিলে দুশ বিঘা, বেছি দিলো নহয় সেইখিনি বেমাৰ সময়তে এই দাদী বেমাৰ সময়তে মানে এই যে দাদিৰ ডাঙৰ ডাঙৰ বেমাৰ হৈছিলে যে
অ'
আপোনাৰ এইফালে লৈ গৈছিলোঁ। আপোনাৰ হায়দৰাবাদত। তাতে বহুত বহুত টকা গ'ল বুজিছে?
অ' আচ্ছা, আচ্ছা।
এনেই আমি সহজে মানে মাটি নেবেছোৱেই, বেমাৰৰ পৰি মানে তেতিয়া অভাৱ হৈ আছিলে বহুত। দিছে, হয় এই লকডাউনৰ সময়তে গৈছিলো। কৰুণা সময়ত।
হয় হয়।
হয়, তেতিয়াতো অপোনাৰ খেতি বাতি কৰিব নোৱাৰোঁ।
অ' হয় হয় হয়।
তেতিয়াই বেচি দিলোঁ।
হয় হয়, কৰোণা টাইমত কিন্তু এটা জ্বালা পালোৱে বুইছে। আমি মানে এনেকে। এনে কৰি মেলি খোৱাখিনিৰ কাৰণে বহুত অসুবিধা হৈ গৈছিলে আৰু।
হয়, আমাৰ গাঁৱৰে বহুত মানুহ চাফা হৈ গ'ল।
চাফা হৈ গ'ল নেকি? হয় হয় হয়।
এ, এতিয়া চা দেখিব পাইছে নাই, নিউজ চাইছে নাই, হাতী যিমান উৎপাত।
এ, নক'ব আৰু আমাৰ এই ধান খাই শেষ কৰি পেলাইছে বুজিছে?
অ'। এই এতিয়াৰপৰা হাতী বেছি আহিছে, বুজিছে, এই যিটো বানপানী আহিছে।
হয় হয়, মানে কৰোঁতে ইমান কষ্ট হয় আপোনাৰ যেতিয়া মানে এইবোৰ মানে হা, তি আহি মানে সোমাই যায় আৰু। কি ক'ব আৰু, পথাৰ চথাৰ তহিলং কৰি পেলাই মানে। এ, বৰ কষ্ট হৈ গৈছে গৈ বুজিছে, এইবিলাক চিন্তাতে মানে যেনে তেনে, চাউলখিনি এনেকৈ ধান চান খেতি কৰি বেচি মেলি খাওঁ গা, খীৰ চাকি, দৈ চৈ, আমাৰ কৰ্ম জীৱিকা যিহেতু সেইটোৱে হয়।
হয়।
এতিয়া আমি মানে সেইখিনি মানে, চাব লাগে ফৰেষ্টৰখিনিয়ে।
হয় হয় হয়।
উম, হয়। কি ক'ব এতিয়া, তেওঁনুকোনো ক'তনো যাব। চব পিনে গছ গছনি কাটি তহিলং কৰি পেলাইছে এতিয়া। ইয়াতে নাহি এতিয়া তেওঁলোক ক'ত আহিব আৰু সেইটো,
কাৰণে এতিয়া জেগাই জেগাই পানী হোৱা কাৰণে হাতীবিলাকৰ বাসস্থা থানটো হেৰাই গৈছে দিয়কচোন। সেইকাৰণে এতিয়া হাতী আহি পেলাই আমাক, এতিয়া উৎপাত কৰিছে।
হয় হয়, আমি এতিয়া নিজৰটো চিন্তা কৰোঁ কিন্তু তেওঁলোক, কওটো জীৱ থাকাই বস্তু ন'?
হয় হয়, সিহঁততো এটা জীৱন সিহঁতৰো এটা খাদ্য লাগে থাকিবলৈ, বাসস্থান লাগে।
হয় হয়, সেইটোও হয় বাৰু। এতিয়া আমি থাকিলে, সিহঁতে যিহেতু, হয় হয়, এতিয়া অ' হয়। তে সিহঁতে যদি থাকিবলৈ অসুবিধা পায় বেলেগকতো আক আক্ৰমণ কৰিবৈ ন'? এইটো হয় বাৰু, হয় হয়।
বাকী আপোনাৰ, কি কৈছে?
পিছে নহয় ঘৰৰ সকলোৰে ভালেই নহয় জানো?
এ, ভাল ভাল, সকলোৱে ভাল বাৰু দেই।
আপোনাৰ ভায়েকে বোলে এল এল বিত পাছ কৰিলে বোলে?
হয় হয়, তেখেত আপোনাৰ এতিয়া বৰ্তমান উকিল হ'ল, এতিয়া আপোনাৰ আকৌ মেজিষ্ট্ৰেট হ'ব মানে পঢ়ি আছে আৰু মেজষ্ট্ৰেট, হয় হয় হয়, মেজিষ্ট্ৰেট হ'ব আৰু। বুজিছে, হয় তেওঁ মানে পঢ়াত বহুত চোকা।
নেকি
গুৱাহাটী হাই কৰ্ট হয়, হয়। কিন্তু সি পইচা -চইচা ঘৰত বুইছে। পইচা পাতি ঘৰত নিদিয়ে বুইছে। হয়, কিন্তু মানে কি কব ঘৰৰ মানে পইচা পাতি নিদিয়ে আমি মানে এনেকে কাম। কাম হাজিৰা চাজিৰা কৰি খাওঁ আৰু, নাই নিদিয়ে নিদিয়ে ঘৰলে টকা নিদিয়ে বুজিছে কি।
তেখেতৰ কিয় নিদিয়ে এইটো বেয়া কথা নহয় আকৌ।
হয়, হয়, তেখেতে নিজে চলে আৰু বুইছে। এতিয়া আমি মানে এনেকে খাওঁ আৰু তেওঁ এতিয়া মেজেষ্টেট হবহি আৰু
এয়া দেখিছে দেখিছে বাইদেউ এতিয়া এয়া বিয়া পাতিলে কি হ'ব।
হয়, হয়, আৰু ছমাহৰ পিছত মানে সি মানে মেজিষ্ট্ৰেট হ'ব আৰু আপোনাৰ জাৰজ যে জাৰজ।
দিয়ক দিয়ক দিয়ক ভগবানে দিয়ক আৰু।
হয় জ জাৰজ।
চ জাৰ্জ। হয়, হয়, হয়, পিছে আপোনাৰ ঘৰৰ সকলোৱে এফালে নহয় জানো।
ভালেই।
অ। আমাৰ এফালে যিটো গৰম পৰিছে বুইজ।
হয়, হয়, মোৰ মানে কাহ বুইছে। কাহ হয়, হয়, মই এ য়া তুলসী পাত। ঠাণ্ডা চাণ্ডা খাইছিলো মানে মই এতিয়া মানে আপোনাৰ। তুলসী পাত আকৌ আপোনাৰ তাত আদা।
হয়।
তাৰপিছত লং।
হয়।
জালুক।
হয়, হয়।
সেইগেইটা মই ধুনীয়াকে পিছি। কেৰাহী এটাত উঠাই থৈ আহিছোঁ। হয়, হয়, ঠাণ্ডা হোৱা পিছত মই মোটো দি পেলাই। তেতিয়া খাম আৰু হয়।
একদম সেইখিনি খাই দিয়া পিছত আপোনাক মেডিচেনেই নালাগে।
এ হয়, হয়, হয়, মেডিচিনে নালাগে হয়, হয়। উ।
মানে মো এতিয়া ঘৰত। নাই নহয় বুজিছে এতিয়া গছৰ তলতে বহি আছ যিটো গৰম পৰিছে।
হয়, হয়।
আমাৰ ই মানে পঢ়োতে পঢ়োতে বুজিছে আমাৰ ই পঢ়োতে পঢ়োতে তাৰ আগচুলি খিনি। আৰু নাইকিয়া হৈ হৈ গৈ আছে বুইছে।
চুলি নাইকিয়া হৈ গৈ আছে।
হয়, তাৰমানে চুলি এনেও কম আছিলে মানে আগত তে মানে আৰু চুলি নাছিলে এতিয়া মানে আপোনাৰ উকিল এয়া মেজিষ্ট্ৰেট হওঁতে পঢ়োতে পঢ়োতে তাৰ এতিয়া গোইখিনিয়ে নাইকিয়া হৈ গ'ল।
অ' মানে হেৰি হৈ গ'ল আ বি আৰ আম্বেদকাৰ হৈ গল নেকি তেখেত।
হয়, হয়।
মানে চুলি নহয় টপা হৈ গ'ল আউ অলপ আউ
এ আজিকালি উকিল আ টপাই আৰু দকচোন। মানে লোকক হাঁহিব নালাগে আৰু বুইছে।
এ সেই নাই হাহাঁ, নিজৰে আৰু কি হাঁহিম আৰু হয় নে নহয়।
চা হাহিছে তেখেতে আগতে মোক বহুত টপা টপা কৈছে।
অ আপোনাক হাঁহিছিলে নেকি?
একদম একদম।
হয়, হয়।
আপুনি চাকৰিত যোৱা নাই?
এ চাকৰিটো বোলো বুজিছা ৰিজাইন দিলো মোক পইচা কমাই দিয়ে যে সেইকাৰণে।
ৰিজাইন দিলে, হয়।
মানে আমি খেতি-বাতি কৰি খোৱা মানুহ যে, আমাৰ মানে, এনেকৈয়ে ভাল লাগে আৰু গম পাইছে? হয়, হয়। বাকী আৰু আৰু ঘৰৰ সকলোৱে সুস্থ আছে আৰু ন।
একদম একদম সুস্থ আছে, বাকী মাৰ অলপমান বেমাৰ হৈ আছিলে ফেটি লিভাৰ।
নহয়হে আপোনাৰ মাকে মানে বেছি মাংস খায়, আগৰ পৰাই মই গম পাওঁ।
হয় হয় একে ব্ৰইলাৰটো মানে নেৰেই আও।
মানে আৰু সেইকাৰণে ফেটি লিভাৰ আছে গম পাইছে নে, হয় খোৱা বোৱটো অকমান কমাই খাব দিবচোন গাখীৰ চাহটো অকণ কমাই খাব দিব গাখীৰ চাহ খালে বহুত বেয়া গম পাইছে। বুজিছে আপোনাৰ মাকে মানে ইমান গাখীৰ চাহ খাই, সেইকাৰণে ফেটি লিভাৰ হৈছে বুজিছে। গাখীৰ চাহ খাবলৈ নিদিব পাৰাপক্ষ ৰঙা চাহ খাব দিব আপুনি নিমখ এতিয়া চাহটো যে
হয়।
পাতলকে বনাই।
হয়।
হয়, হয় দিয়ক।
হয় হয় হয়।